হেল্ল'
হেল্ল
হেল্ল' অ কি খবৰ?
অ ভাল খবৰ তোমাৰ
আছো ভালে কি কৰি আছা
এনে বহি আছিলো তুমি কি কৰি আছা
ময়ো এনেই বহি আছো
অ আৰু কি খবৰ
অ আছে চবেই ঠিকে আজি পিছে আমি ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ বিষয়ে আমি অলপ কথা পাতিম
অ হ'ব দিয়া কোৱা
অ তুমি পিছে ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াৰ কথা কি জানা
অ মই মানে ছ'চিয়েল মিডিয়াৰ বিষয়ে মানে সুবিধাসমূহ মানে ক'ব পাৰিম আৰু মানে বৰ্তমানতো জানাই ছ'চিয়েল মিডিয়া মানে কিমান শেষ হৈ গৈছে আমাৰ ইণ্টাৰনেট কিমান মানে সুবিধাও আছে অসুবিধা আছে বুলিও ক'ব পাৰি
অ
যেনেকাে আমি সুবিধা সমূহ মানে আমি মানে বহুত দূৰৰ মানুহৰ লগত যোগাযোগ কৰিব পাৰো কথা পাতিব পাৰো
উ
কিমান মানে আমি য যদি কিবা এটা বস্তু মানে সেই কৰিব লগা হয় আৰু কিবা এটা বস্তু লগা হয় ঘৰত। আমি অনলাইনতে আৰু অনলাইনৰ সহায়ত জানা ন আমি আজিকালি অৰ্ডাৰ কৰিব পাৰোঁ।
অ আজিকালি সেয়ে ইণ্টাৰনেট নহ'লে মানুহে চলিবই নোৱাৰে। ইণ্টাৰনেট আজিকালি যুগত বহুত মানে প্ৰয়োজনতা বহুতে।
উম সেইটোৱে সেইটোৱে
ইয়াৰে
আ ইন্টাৰনেটৰ সহায়টো যানাই আমি মানে ঘৰতে বহি মানে
অঁ।
যিকোনো বস্তু আৰু অৰ্ডাৰ কৰিব পাৰো খোৱা বস্তুৱয়ে হওক নহলে ক কাপোৰে হওঁক আমাৰ সময়খিনিও নষ্ট নহয় দিয়াচোন
অঁ সেইটোও হয় আমি যি যিকোনো বস্তু সঘনে পাব পাৰোঁ আমাৰ তথ্য বিলাকো আমি ভালকৈ সংৰক্ষ কৰিব পাৰো ই আৰু দূৰৰ মানুহৰ লগতো আমি সোনকালে সম্পৰ্ক কৰিব পাৰো। ইণ্টাৰনেটৰ সুবিধা আছে বহুত। নথকা নহয় কিন্তু ইয়াৰে অসুবিধাও আছে আজিকালি মানুহে তৰ বেলেগ ব্যৱহাৰ কৰে যেনেকে চাইবাৰ ক্ৰাইম। বহুত চলি আছে ন আজিকালি?
অ সেইটোতো হয়ে।
উম।
আৰু কিমান মানুহে মানে সেইটোয়ে কিছুমান মানুহেতো ফটোজ ভিডিঅ'জ লৈ কেনে জানানক ব্লেকমেইলো কৰি আছে বহুত মানুহক। সেইটোৱে ছ'চিয়েল মিডিয়াৰ যদি ভালকে ইউজ কৰা সেইটো ভাল হয় আৰু যদি বেয়াকে ইউজ কৰাটো জানাই কিমান সেই হয়।
অ ইণ্টাৰনেটৰ জৰিয়তে মানুহে আজিকালি বহুত ক্ৰাইম কৰি আছে পইচা লুটি আছে। দেখিছানে গম পাইছানে আজিকালিৰ কেচ।
অ অ জানো দিয়া মই গম পাইছো হেক কৰি কেনে বেংক একাউণ্ট হেক কৰি কেনে হেক কৰি কেনে সেইটো অ টি পিৰ মানে লৈ কেনে আৰু সেই কৰি আছে বেংকৰ পৰা পইচা খোপা সেই লৈ আছে।
সেইটোৱে ভাল সুবিধা থাকিলেও লগত বেয়াও আছে মানুহে ভালকৈ ইউজ কৰিলেতো ভালে। তো বেয়াকে ইউজ কৰিলে অনিষ্ট হয় বহুত কিবা।
সেইটোৱে আৰু ইণ্টাৰনেটৰ সহায়তো জানাই কিমান ভাল ভালো আৰু সুবিধাও সুবিধাও আছে ভালকে ইউজ কৰিলেতো ভালে। আৰু বেয়াকে ইওজ কৰিলে সেইটোয়ে আৰু মানে ইন্টাৰনেটৰ সহায়ত মানে আৰু সেইও কৰিব পাৰো চচিয়েল মিডিয়াৰ সহায়ত আমি যেতিয়া মানে মানে আমাৰ যিটো
অ আমি নিউজ পাব পাৰোঁ দূৰৰ। আমি নজনা দেশবোৰৰ নিউজ ল'ব পাৰোঁ। উম, বহুত কিবা শিকিবও পাৰোঁ। বৰ্তমান ছাত্ৰ-ছাত্ৰীও ইন্টাৰনেটৰ যোগেদি বহুত কিবা শিকি আছে পঢ়া শুনাত ত' বহুত সহায় হৈছে, উম।
চায়ন্সৰ বস্তু শিকিব পাৰো, যদি নাজানো আমি কিবা এটা বস্তু জানিব লগা হয়।
অ'।
ত'টো আমি ইণ্টাৰনেটৰ সহায়তে জানিব পাৰোঁ।
অ'। তোমাৰ মতে ইণ্টাৰনেটৰ ভাল ব্যৱহাৰ, কি হ'ব লাগে?
মোৰ মতে, ভাল ব্যৱহাৰটো মইতো ক'লোৱে মানে সেইটোয়ে। কি, তুমি যদি কিবা এটা বস্তু জানিব খোজা তে ইণ্টাৰনেটৰ সহায়তে জানিব। পাৰা তুমি। যদি তুমি, এটা বস্তু মানে নজনা বস্তু এটা জানি ল'ব পাৰা, চাইন্সৰ বস্তুৱে জানি ল'ব পাৰা, শিক্ষাও ল'ব পাৰা তুমি।
সেইয়া পঢ়া-লিখাৰ ট' বহুতখিনি হেল্প কৰে।
হেল্প কৰে সেইটোৱে, আৰু মানে তুমি যেতিয়া এতিয়া আৰু যদি তুমি সেই কোৱা আৰু, যদি তোমাৰ যদি টাইম নাই, সময় নাই, এতিয়া বজাৰত যোৱাৰ বজাৰত গ'লেতো জানা এক্সট্ৰা আৰু পইচাও লাগে। চাগে সেইটোতো, এক্সট্ৰা পইছা খৰচ আৰু এক্সট্ৰা টাইমো লষ্ট হয়। সেইটো কাৰণে আৰু ইন্টাৰনেটৰ পৰা আৰু অৰ্ডাৰ কৰি কিনে আৰু, তুমি বু কাপোৰ অৰ্ডাৰ কৰা চপ পিং কৰা। যিয়ে নকৰা, মানে আৰু টাইমটো আৰু চেফ হয় আৰু।
অ', সেইয়াই ইণ্টাৰনেটৰ জৰিয়তে বহুতখিনি আমাৰ সুবিধাও হৈছে।
সেইটোয়ে, তুমি আৰু কি ভাবা, অসুবিধাস সমূহ কি, কি হ'ব পাৰে?
অসুবিধাস সমূহ এইটোৱে আৰু, চাইবাৰ ক্ৰাইমত বহুত আজিকালি অসুবিধা পাইছে মানুহৰ। ধন-সম্পত্তি আৰু মানুহৰ জৰুৰী ডাটাসমূহ মানুহে হেক কৰি কিনে বেয়া কামত ইউজ কৰিব পাৰে।
সেইটোৱে আজিকালিটো এ আইৰো সহায়তো তুমি, এটাৰ ফ'টো আনটোত লগাই এনে সেই কৰেও বহুত মানে সেই কৰি আছে। মানে কিছুমানে এ আইৰ ভালো মানে ইউজ কৰি আছে, আৰু কিছুমানে বেয়াও ইউজ কৰি আছে সেইটোৱে।
সেইটোৱে আৰু ভাল ইউজ কৰিলে ভালেই হ'ব।
আৰুতো জানাই তুমি আৰু সেয়ে ইণ্টাৰনেটৰ সহায় যদি ভাল বুলি ক'ব পাৰি আৰু। তুমি যদি ক'তবাত যোৱা, তেনেহ'লে অনলাইন ঘৰতে বহি আজিকালি অনলাইন টিকেট-চিকেট কৰিব পাৰা।
ছচিয়েল মিডিয়াৰো বহুতখিনি সুবিধা আছে, কৰ'বাত গ'লে মানুহে ছ'চিয়েল মিডিয়াতে আপলোড কৰে, আজিকালিতো জানাই চব। চবে এইবিলাকতে লাগি গৈছে। মানুহে ব্লগ বনাই, ইয়াতো বহুত পইচা ইনকাম কৰিব পাৰি। ছচিয়েল মিডিয়াৰ জৰিয়তে ইনষ্টাগ্ৰাম ইউটিউব, ফেচবুক বহুত আছে এনেকুৱা ধৰণৰ। প্লেটফ্ৰৰ্ম। মানুহে বহুত ইনকাম কৰি আছে
পইচা।
তুমি আছানে ছ'চিয়েল মিডিয়াত?
অঁ, মই আছো। মই হোৱাটছএপ, ইনষ্টাগ্ৰামত আছো। এনে কোনটো এপ ইউজ কৰা তুমি বেছিকে?
মই ইনষ্টাগ্ৰাম আছ ছে মোৰ লগত হোৱাটছএপ আছে। মোৰ ফেচবুক এতিয়ালৈ খোলা নাই মানে, চলোৱা নাই সেইখন।
মইয়ো ফেচবুকখন ইমান চলোৱা নাই ইনষ্টাগ্ৰামটো চলাও মানে। হোৱাটছএপটো চলাওঁ আৰু হোৱাটছএপৰ সহায়তটো জানা কথা পাতিব পাৰি, ভিডিঅ'
অঁ, বস্তু পঠাব পাৰি, কিবা লব উম জৰুৰী ডক কমেণ্টছ
আৰু ইনষ্টাগ্ৰামটো আমি জানিব পাৰো বৰ্তমান মানুহ সোপা কি কৰি আছে। ন পঠিয়াইছে, এই ফেচবুকৰ সহায়ত জানিব পাৰি কিন্ত মানে মানে ফেচবুকটো ইমান নচলাওঁ আৰু ইনষ্টাগ্ৰামে চলাওঁ। আৰু কিছুমান ফেক্‌ আপ অ কিছুমান নিউজো দিয়ে ন। তাৰ ফলত মানে উৰা বাতৰিও ফ
অঁ, উৰাবাতৰিও বহুত ওলায়। মানুহে আজি কালি যিকোনো বস্তুৱে দি দিয়ে। ইণ্টাৰনেটত ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগ ভাইৰেলো হৈ যায়।
উম, উম।
সেইটো কাৰণে মানুহে সচেতন হোৱা উচিত। মানে কোনটো সঁচা মিছা সেইটোৰ প্ৰতি। ধ্যান ৰাখিব লাগে।
সেইটোয়ে। ঠিকে কৈছা তুমি। মানে অলপ মানে সেই থা কিব লাগে। মানুহে সচেনতা সচেতনতাও ৰাখিব লাগে। ইণ্টাৰনেটৰ মানে সি চচিয়েল মেডিয়াৰ কাৰণে
হঁ--অঁ।
ঠিকেই কৈছা তুমি আৰু ভালকে ইউজ কৰিলে হ'ল। মানুহো ভালকে ইউজ নকৰে ন'। সেই
নকৰে, চবেই নকৰে। কিছুমান অশিক্ষিত মানুহে যেনেকে তেনেকে যিকোনো বস্তু পষ্ট কৰি দিয়ে। ভাইৰেল কৰি দিয়ে। তাৰে পিছত বহুত অসুবিধাৰো সন্মুখীন হয়।
সেইটোয়ে, মানে যা-তা বস্তু আকৌ আপলোড কৰি দিয়ে আৰু। মিছা মিছা বাতৰি সোপা আপলোড কৰি দিয়ে। তাৰ ফলত আৰু কিছুমান কিমান হিংসা ধেৰ সৃষ্টি হয়। হিংসাত্মক কিমান হেৰি হয়। মাজত হাই -কাজিয়া জানা ন'কিমান হয়।
উম, বৰ্তমান যুগত ছ'চিয়েল মেডিয়াৰ ব্যৱহাৰে মানুহে বহুত এলেহুৱা টাইপৰো হৈ গৈছে দেখা দেখা যায় আমাৰ লগৰ বিলাকৰ। মানে এনিটাইম ছ'চিয়েল মিডিয়াতে থাকে। বাহিৰত ঘূৰা কৰে।
আৰু ল'ৰা-ছোৱালী সোপাও বেছি মানে সেই কৰিলে আৰু আজিকালি জানা ন'কিমান গেম খেলি থাকে। কে-ল'ৰা ছোৱালী সোপা চকু বেয়া হব পাৰে। মোবাইল বোৰ চাই থাকে।
টেড হৈ গৈছে। মানে বহুত অভ্যেদ হৈ গৈছে, ইণ্টাৰনেট ইউজ কৰাৰ।
উম, ৰ্পন চলোৱাৰো সিহঁতৰ অভ্যাস হৈ গৈছে। মানে সিহঁতে মা মানে অনবৰতে ৰ্পন চাই থাকে। সিহঁতে মানে আগতে যেনেকা ল'ৰা ছোৱালী সোপা মানে বাহিৰত কৰিছিল। খেল-ধেমালিও কৰিছিল। এতিয়া ল'ৰা ছোৱালী বা নকৰে দিয়াচোন এতিয়া ফোনটোৰ ভিতৰতে সোমাই থাকে। যাৰ ফলত জানো আজি কালি কিমান চ চকু বেয়া চকু বেয়া হৈ যায়। কম বয়সতে
অঁ মানসিকভাৱেও দুৰ্বল হৈ যায় সেইবিলাক ল'ৰা ছোৱালীয়ে।
সেইটোৱে সেইটোৱে ইণ্টাৰনেটৰ বেয়াও মানে সেই আছে। ভালকে চলালেতো ভালেই হয় কিন্তু নচলায়ে মানুহ।
ইণ্টাৰনেট ছ'চিয়েল মিডিয়াৰ পৰা দূৰত ৰাখিব লাগে ইয়াৰ প্ৰতি- তাৰ মাক দেউতাই ঘৰত অলপ সচেতনো হ'ব লাগে।
আৰু মাক দেউতাাকে জা ন ল'ৰা ছোৱালী হোপা মানে বে ফোনটো দি। থৈ দিয়ে আৰু এতিয়া পিছত অভ্যাস লাগি গলে।
ল'ৰা ছোৱালী অলপ মানে হাল্লা কৰিলে ফোনতটো দি দিয়ে চুপ হৈ যাব বুলি কে। কান্দি দি দিয়ে।
সেইটোয়ে মানে সেইটো কৰিব নালাগে আচলতে- সৰুৰ পৰাই মানে এতিয়া। জানা ল'ৰা ছোৱালী মানে ফোনটো নিদিলে মানে মাকে কয় ভাত নাখায় ফোনতটো নিদিলে ভাত নাখায়। ফোন টো দি বহাই থৈ দিয়ে।
এইটো মই দেখিছোঁ বহুত অঁ
সেইটো এনেককাে কৰিব নালাগে মানে।
অঁ সেই ভাল কামত ইউজ কৰিলে ভাল হ'ব। তাৰ প্ৰতি অলপ ভাবিব লাগে চবে।
সেইটোৱে ময়ো ভাবো মানে ইন্টাৰনে অলপ ভালক কৰিব লাগে। ইমান মানে সে কৰিব নালাগে কি মানুহৰ মানসিকভাৱে আৰু সেইবাবে শাৰীৰিক ভাৱে মানে। হৈছে আগৰ মানুহে- চোৱা ইণ্টাৰনেট নাছিল আ লগতে মানুহে খেলা ধমা খেল ধেমালি কৰিছিল বাকী ত বাহিৰত যায় কিমান শাৰীৰিক ভাৱে সেই কৰিছিল সিহঁতৰ সুস্থতা আছিল। এতিয়াৰ মানে ল'ৰা ছোৱালী সোপা মানে ফোনটোতে সোমাই থাকে যাৰ ফলত সিহঁতে খেল ধেমালিও নকৰে। ঘৰত বহি ফোনটো ভিতৰত সোমাই থাকে গেম খেলি থাকে নহলে।
দুৰ্বল হৈ পৰে মানসিকভাৱে আৰু শাৰীৰিকভাৱেও
সেইটোয়ে এতিয়া মানে আজিকালি ল'ৰা ছ খেল ধেমালিটো নকৰেই ক'ব গ'লে।
সেয়ে বাহিৰত নোলাই বেছিভাগ ঘৰতে থাকে মোবাইল গেম টিভি এইবিলাকেই চলি থাকে।
সেইটয়ে সেইটোয়ে মাক দেউতাকে অলপ সেষ কৰিব লাগে। মাক দেউতাকেও মানে সৰুৰ পৰা মোৰ ফোন টো দি থৈ দিয়ে ন অভ্যয়াস কৰি দিয়ে।
উ
মোৰ মতে ফোনটো ইমান জল্দি দিবই নালাগে।
অ সৰু ল'ৰা ছোৱালীক দিব নালাগে। লগতে খেলিব লাগে কথা ক'ব লাগে এইবিলাকেই কৰিব লাগে মোবাইলৰ পৰা দূৰত ৰখাই ভাল।
আৰু আজিকালি যি মানে সেই হৈ আছে হেকিঙৰ সেইটো আৰু এ আইৰ আৰু কিমান বস্তু টো ওলাইছে তোমাৰ
উম মানুহে এইবোৰ বেয়া ব্যৱহাৰ কৰি আছে।
উম সেইটো এয়াই মানুহে ভাল ব্যৱহাৰ কৰা বাদ দি মানুহে বেয়া ব্য়ৱহাৰটো। কৰিব আছে বছি।
অ আজিকালি শুনিছো এয়াৰ কাৰণে মানুহৰ জব নোপোৱা হৈছে। আৰু চব শ্বপিং অনলাইন শ্বপিঙৰ কাৰণে দোকান এইবিলাক নচলা হৈছে সেইটোলৈ ও বহুত বিতৰ্কৰ সৃষ্টি হৈছে
অ কিন্তু এয়াৰ সহায়ত ভালো হৈছে দিয়াচোন মানুহে বহু ঘৰতে বহি চব বস্তু কৰিব পাৰে মানে ঘৰৰ সিহঁতৰ টাইম ৱেইচটো নহয় মানে ঘৰতে বহি আৰু কৰিব পাৰে শ্বপিং ৱপিং যি লাগে সিহঁতে অনলাইনতে ঘৰত